হেল্ল'?
অ', নমস্কাৰ।
কি কছা
এ আছিলো অলপ কিতাপ পঢ়ি পেলাই। মোবাইল চাই অলপ বিচনাতে আছিলো আৰু তুমি?
অ' আছিলো, অকমান বাহিৰত। বাহিৰৰ পৰা আহি প এতিয়া অলমান ফুৰি আছো এই ব ষূণ আহি আছে। তোমালোকৰ ফালেও হৈছে নেকি?
অ', নাই নাই আমাৰ বতৰটো বেয়া কিন্তু বৰষুণ আহা নাইকিয়া আহিবহে চাগে? বতাহ - চতাহ অকন দি আছে।
অ', আহিব চাগে আহ কি কয় অ', এইপিনৰ পৰা চাউনড গৈ আছে নেকি বহুত বেছি?
অ', অ', চাউণ্ড আহি আছে বাৰু অলপ অলপ।
চোৱা মানে অসুবিধাটো হোৱা নাই।
নাই নাই অসুবিধা হোৱা নাই।
ঠিক আছে বাৰু, আচ্ছা আজি দিনটো কেনে গ'ল তোমাৰ?
দিনটো ভালেই কিন্তু অলপ বৰ হ'লো। আমনিদায়ক কাৰণ অকলে আছো যে লগৰটো গুচি গ'লগৈ।
আচ্ছা আচ্ছা, আ চেটাৰ আ বোলো শনিবাৰে আহি নাথাকে নেকি মানে?
নাই নাই মই নাথাকো, দুইটাই যামগৈ কিন্তু আজি মই নগলো সেইটো কাৰণে। কি বুলি কয় এই ঘৰত মানে এফালে যোৱা কথা আছিলে মাতিছিলে কি বুলি যাওঁ বুলি তাৰপিছত কতছত দেউতাই পিছত নাযাও বুলি ক'লে কিবা সুবিধাৰ কাৰণে ত সেইটো কাৰণে ময়ো আকৌ কাইলৈ আহিব লাগিব বুলিয়ে নগ'লোঁ। মানে আকৌ পঢ়িলো ৰাতিপুৱা নটাতে ক্লাছ আছে আহিয়ে নাপামহি সেইটো কাৰণে।
দিগদাৰ
অ', দিগদাৰ হয় বাৰু সেইটো কাৰণে।
তোমালোকৰ পৰা মানে তুমি তাইৰ পৰা ইয়ালে গুৱা গুৱাহাটীলৈ আহিবলৈ মানে কিমান টাইম লাগে?
আ টাইম ওম টো এনে প্ৰাইভেট কাৰতটো আঢ়ৈ ঘণ্টা, দুঘন্টা বিশ মিনিটত পাই যাও। কিন্তু হে হেৰি হলে বাৰি দি বাহন হলে তেনেকুৱা হেৰি ভী হলে অকমান সময় লাগে চাৰি ঘন্টা মানে লাগে, চাৰি ঘণ্টা চাৰে চাৰি ঘণ্টা।
বাপৰে! বহুত দেৰি হৈ যায়। উম ৰা ৰাতিপুৱাই মানে আহ সেনেকে ভ্ৰমণ কৰি পিনে আহ সেই কৰাতো সহজ নহয় বাৰু।
অ'
ঠিকে আছে বাৰু,
তাকে এতিয়া চাহ চাহপানী খালা?
নাই নাই চাহ পানী মই নাখাও, মই বাদ দিছো তুমি খালা?
নাই মও খোৱা নাই খাম আৰু,
আচ্ছা আচ্ছা আচ্ছা তুমি কোৱাচোন মানে তোমাৰ মানে জীৱনৰ লক্ষ্য কি কি হ'ব বিচাৰা সপোনটো কি তোমাৰ?
অ এতিয়াতো তেনেকে সপোন বুলিতো সৰুতে টো বহুত আছিলে যে এইটো, হেটো আৰু এনেকুৱাও হয় কি কিবা এখন মুভি চলে এইটো ভাল লাগে, তাৰপিছত কিবা এটা হেৰি দেখিলে সেইটো ভাল লাগে বা কিতাপ কিতাপ এখন পঢ়িলে। কেনেকুৱা হয় যদি তাকে লক্ষ্য বুলি তেনেকুৱা নাই সকলো সময়তে সেইটোৱে থাকে সেইবোৰতো নহয়। কিন্তু এনেই মোৰ সৰুৰ পৰা একদম সপোন এটা আছিলে দেই। সেইটো হ'ল মানে তোমাৰ পাইলট হোৱা। তাৰপিছত অলপ ডাঙৰ হওঁতে অকণমান চেঞ্জ হ'ল চেঞ্জ হ মানে যেতিয়াৰ পৰা মই কিতাপ চিতাপৰ অকণ প্ৰতি হেৰি হ'ল তেতিয়া এই, এডু এডুকেশ্যন মানে শিক্ষাৰ ওপৰত অকণ হেৰিটো সোমালে। আৰু পলিটিক্স ৰাজনীতিৰ বিষয়ে অলপ সোমালে, তেতিয়া মানে মই যি ষ্টাডি কৰোতে গম পালো যে সেইবোৰ অকমান হেৰিয়ে কৰিব পাৰে। এজন ডি চি বা আই এছ বিষয়ে মানে হাতত সিমান খিনি পাৱাৰ থাকে যে এজন, পলিটিচিয়ানক মানে হেৰি কৰা।
গতিকে সেইকাৰণে মই আই এছৰ বিষয়ে অলপ হেৰি কৰিছোঁ। তাই মানে এ পি এছ চি বা ইউ পি এছ চি
আচ্ছা আচ্ছা লোক সেৱা লোকসেৱা বিভাগত তোমাৰ মানে,
বৰ্তমান এতিয়া অ সেইটোৱে মানে একচুৱেলি এইম হৈছে মোৰ।
আচ্ছা আচ্ছা মই এইবাৰ দিলোঁ।
হয়
মানে ই এইটো দিলো ইউ পি এচ চি দিলো এইবাৰ, অকমান টাফ আহে বাৰু কিন্তু মানে পঢ়িলে পাই যাবা, আৰু মই বৰ্তমান ই টো দিলো মানে অ নেট দিলো হা, তাতে মানে তুমি যদি হেৰি উম স্নাতকোত্তৰ ডিগ্ৰী কৰিলে তুমিও দিব, পাৰিলা হয় মানে তুমি তোমাৰ চাব গলে ন চব পৰীক্ষাত, কে ক'ব গ'লে মানে তুমি সেইটো অলপ সহজ পাবা।
হয় হয়।
যিখিনি দেখিলো হা অকনমান পঢ়িলে পাই যাব পাৰি।
হয়।
ত' সেইকাৰণে মানে সেই কৰিব পাৰিলা হয় কিন্তু তুমি এতিয়া মানে সেই স্নাতক কি নপঢ়া ন তুমি হে পঢ়িবা আৰু এইটো।
হয় হয়।
তুমি স্নাতক মানে কৰিবা নে নকৰা স্নাতক ডিগ্ৰী?
নাই নাই কৰিম, মানে ডিগ্ৰীটোতো মেইন স্নাতক উত্তৰ ডিগ্ৰীটো। গতিকে সেই, হেটো বিষয়টো নহলেতো নহয় আজিৰ দিনত গতিকে সেইটো যেনেকে নহওক
উম তুমি যে এইটো হেৰি হেৰি কৰি আছা এইটো কেতিয়ালৈ থাকিব আৰু
এইটো এঘাৰ মাহৰ কৰ্চ তিনি মাহ মান হ'ল আৰু বাকী এতিয়া আঠ মাহ নমাহ মান আছে আঠ মাহ
এ এবছৰ তুমি সেইৰি দিবা ন মানে মাজত ৰৈ যাব তোমাৰ ন
অ এইটো ড্ৰপ ছিষ্টেমে হ'ল আৰু ৰখি দিয়া ঠাইপ
আটচ্ছা-আটচ্ছা ঠিকে আছে বাৰু, উপায় নাই কেতিয়াবা কিছুমান বস্তু পাবলে কিছুমান ত্যাগ কৰিব লাগে
হয়-হয় সেইটোয়ে, এতিয়া সিহঁতে কৈছে সংস্থাপন দিয়াৰ কথা আৰু সিহঁতে সং থাপন দিলে আপোন তোমাৰ, মানে অলপ ভালেই দিয়ে এতিয়া মানে দেখি থকাৰ ভিতৰতে এতিয়া বাহিৰত গৈছে যেনিবা ভাৰতৰ, আফ্ৰিকা, আমেৰি কা হেৰিত সিহঁতৰ, মানে সংস্থাপন দিছে সিহঁতে, সিহঁতৰ পৰা অ, গতিকে সেইবোৰ দেখি কাৰণে বস্তুটোৰ প্ৰতি মানে, মোহ এটা আছে আৰু
মোৰো ভাল লাগে জানা, কিন্তু মানে হেইটো বিভাগতটো মোৰ ভাল লাগে, কিন্তু মানে থ কি জানা, কিছুমান ভুৱাও থাক কে ন কিছুমান থাকে এইটো ভে মানে বিষয়ত বহুত অনুষ্ঠান আছে মানে প্ৰতিষ্ঠান আছে ধৰি লোৱা মানে ফোৱা হেই কৰে ত সেইকাৰণে ম ভয় লাগে মানে আৰু মই সিমান নাজানো সেই বিষয়টোত বা মোৰ এনেকুৱা চিনাকি নাই যাক যাক মানে মোক সুধিব পাৰো সেইকাৰণে মানে কি হ'ল মই আৰু সেইটো ছাইডে নগ'লো মাহঁতেও মানে সিমান মোক সেই নকৰে আৰু অ চাপৰ্ট নকৰে সেইকাৰণে আৰু এইটো সাধাৰণ সেই লাইনতে গুচি গলো
অ'
আটচ্ছা, উম', কোৱা-কোৱা-কোৱা
মই পিছত উ', পৰীক্ষা দিয়াৰ পিছত মানে ফোন আহিলে, ফোন আহোতেও মানে বিশেষ তেনেকুৱা মানে নাছিলে, মই মানে একচুৱেলি উম' চাকৰি সোনকালে পাব পৰাকে কিবা হেৰি কৰো, মানে পঢ়ো বুলি ভাবিছিলো।
তুমি কৈছিলা ন? আচ্ছা ইয়াৰে সেইটো কিমান? কি কয়, উম', সেই কিমান মানে কিমান খৰচা হয়?
অ', টোটিল এক বছৰত এতিয়া মানে ভাগ লৈ আছে যদি তোমাৰ আতিথ্য হস্পিটেলিটিৰ কাৰণে হয়, সেইটো ওৱান ফৰ্টি ফাইভ তাৰপিছত আৰু যদি তোমাৰ কেবিনকেও তেনেকুৱা হেৰি এভিয়েচনৰ হেৰিটো হয়, তেতিয়া ওৱান ছিক্সি ফাইভ। মানে ৱান পইণ্ট ছিক্স ফাইভ আৰু, ওৱান লাখ ছিক্সটি ফাইভ থাউজেণ্ড। মই হস্পিতেলিটিও ওৱান ফৰ্টি এইটটো কৰিছো।
আচ্ছা, উম', আৰু আচঅলতে কি জানা মানে যিটো বিখয়ৰ মানে, এই এইটো বিভাগৰ আমাৰ সিমান হেই নাই ন না বেলেগক দেখিছো আমাৰ ফালৰ পৰা যোৱা, আৰু লগতে মাহঁতৰ সিমান সেইটো নাই চ' ইমান খিনি টকা মানে খৰচ কৰিব মা হতে ভয় কৰে, কাৰণ এইটো এটাই আৰু মোৰ এটা মানে হেই আছে যে মই মোৰ উচ্চতাটো কম হয়, চ' তাতেও মাৰহে যাব পাৰো সেইকাৰণে মানে মইয়ো সিমান যোৰ দিয়া নাই।
মোৰো কম কাৰণে মই সেই এভিয়েচনৰ হেইটোত নলো তাত। তোমাৰ ফাইভ পইণ্ট ফ'ৰ নে ফাইভ পইন্ট, ফাইভ পইন্ট ছিক্স নে চভেনৰ- পৰা চায় ল'ৰাৰ?
ফাইভ পইণ্ট ফ'ৰ ল'ৰা ছোৱালীৰ হয় ছাগে, ফাইভ পইণ্ট থ্ৰী হয় ছোৱালীৰ। ল'ৰা ফাইভ পইণ্ট ছিক্স মে বি।
অঁ' সেইটো, কিন্তু মোৰ ফাইভ পইণ্ট ফ'ৰ, সেইটো কাৰণে মানে নহ'লো সেইটোত। গতিকে, বাকী কেইটা মই এইট হয় কোৱা।
তুমি চাবা, তুমিতো এতিয়া সৰু আছা, তোমাৰ হাইট টো, মানে উচ্চতাটো এতিয়া বাঢ়িব সময় আছে।
অঁ'
উম তুমি থাপ মানে ল'ব পাৰিলে হয় কিন্তু- জানা মানে তোমাৰ এতিয়া মানে পিছলৈ আৰু- ওখ হৈ যাব পাৰা, মোৰ লগৰ এজন আছিল জানা লগৰজন কিমান আছিল? মানে মোতকেও বহুত চাপৰ আছিল তাৰ চাৰি দশমিক কিমান মান হ'ব- মানে- চাৰি দশমিক আঠ সাত সিমান মাধ সিমান মান আছিলা বহুত চুট- টি আছিলি সি চাডেনলি সি লাইক- আঁহ ধৰি লোৱা পাঁচ দশমিক- পাঁচ ছয় সেনেকুৱা হৈ গৈছে, বহুত- হঠাতে হৈ গৈছে, অঁ তাকো মানে- নাটক কৰি থাকোতে মই মানে কেতিয়া বুলি কওঁ এইটোত- তিনি চাৰি বছৰ মান আগতে তাৰ মানে হঠাৎ সি বাঢ়ি গৈছে কেনেকে বাঢ়িছে? কি জানে সেটো দৌৰা জপিওৱা মানে সি চাকৰি পাইছে। এতিয়া সেনেকে- সেই হ'ল নেকি, ন'হলে একদম মানে টিকলা চাই আছিলে সি।
হয় হয়।
উম' ঠিকে, একো নাই বাৰু। তুমি যিহত গৈছা সেইটো ভাল, তুমি কি ললা বুলি- কৰা মানে তুমি আতিথ্য হাৰিয়ৰ লৈছা ন। এইটো বিভাগক কিন্তু ভাল। মানে- এইটো চাবা এইটো লাইনত মানে মই জানা মই কিবা কিবি- মানে কি বুলি কয় এইবিলাক ৰিতেলত মানে ধৰি লোৱা কিছুমানত এইট- টো বিভাগৰ মানে চাৰ্টিফিকেট লাগে বুজি পাইছা।
অঁ' অঁ' অঁ'
তুমি অকল সেইটোতে মানে সীমাবদ্ধ আহি নাথাকিবা। এইবিলাকো চাবা ভাল ভাল চাকৰি পায় ভাল দৰমহাৰ- পাই গলো মানে ব্যক্তিগত খণ্ডতো।
অঁ ব্যয়ক্তিগত খণ্ডতে হ'ব, এতিয়া ইয়াতটো চৰকাৰী নায়ে কিন্তু, - চব বস্তুতে মানে শিকিব লগা থাকে, মই সেইটো বস্তু গম পালো এতিয়া।
সেইটো হয়। মানে আমি ভাবো ন যে লাইক এইটো সৰু এইটো ডাঙৰ কিন্তু, সেনেকুৱা নহয় চব বস্তু এটা নিজা- পৰিসীমা আছে।
অঁ' সেইটোৱে সেইটোৱে।
বহুত জানিব লগা পৰিসৰ আছে সেই সেইটো মানে মানুহে টো জানিলে আৰু মানে- ধেই হয় আৰু। আৎচ্ছা আঁহ ঠিকে আছে বাৰু আঁহ কিবা কোৱা আৰু।
অঁ তাকে মানে এতিয়া পঢ়োতে মানে গম পাইছো শিকিবলগীয়া খিনি আছে। ফাইভ ষ্টাৰ হোটেল চছেভেন ষ্টাৰ হোটেল যিবোৰ আছে। সেইবোৰৰ মানে এটা এক্সট্ৰা কোম্পেনী আছে নিজৰ সেইবোৰ কোম্পেনীৰ পৰাহে ফাইভ ষ্টাৰ ৰেটিং ফাইভ ষ্টাৰ ডিলাক্সৰ তেনেকুৱা ৰে টিং দিয়ে। তাৰপিছত তাৰ ভিতৰতো মানে ইমান সহজ নহয় যেন বাহিৰৰ পৰা যিমান হোটেল এখন বুলি ক'লে নহয় তেনেকুৱা কিন্তু ভিতৰততো বহুত বেলেগ আৰু তাৰ বিষয়ে মানে পঢ়িলে গম পায় কিমান কেনেকুৱা হয় বস্তু টো বিলাক।
উম মানে বাহিৰৰ পৰাতো দেখাত বহুত সহজ হয় ন কিন্তু ভিতৰৰ পৰা কিমান চম্ভালিব লাগে। উম।
আৰু কিমান সৰু ভুল এটাই কিমান ডাঙৰ ইছু কৰি দিব পাৰে।
উম উম। বৰ্তমান কেনেকুৱা তোমাৰ ভাল লাগিছে ন কৰি?
অঁ, এতিয়া ভাল লাগিছে আৰু প্ৰথমতে অলপ হেৰি লাগিছিলে, এতিয়া ভাল লগা হৈছে আৰু তেনেকুৱা।
আছে বাৰু
অঁ অঁ, ঠিক আছে দিয়া ঠিক আছে। অঁ অঁ।